অ'।
অ', খবৰ ভালনে?
অ', খবৰ ভাল ভাল, আপোনাৰ ভাল?
অ', ভালেই, আপোনালোকৰ মাহঁতৰ খবৰ খাতি কেনে চলিছে?
অ', মাহঁতৰ খবৰ খাতি ঠিকেই আছে বাৰু বৰ্তমান খেতি বাতিত লাগি আছে।
হয়, হয়।
আপোনালোকৰ খেতি বাতি আছেনে নে কি আছে নাই?
নাই আমি কাৰণ চহৰত থাকো যে আমি খেতি বাতি কৰা নহয়।
অহ হয়, হয়, হয় বাৰু এইটো চহৰত তাত নকৰে বাৰু। খেতি বাতি কৰে কিছুমানে কৰে মানে গাঁৱলীয়া যিবিলাক মানুহ তাত থাকে।
হয়, হয়।
বাকী খোৱা বোৱা কৰিলে?
নাই খোৱা বোৱা হোৱা নাই মায়ে ভাত বনাই আছে আৰু, আপুনি কৰিলে?
অ', নাই নাই বনাই আছে। আমাৰো খেতি বাতিত লাগি আছে যে অহা দেৰি আজি অ' পথাৰৰ পৰা। উম, অহা দেৰি এতিয়া বনাই আছে খাম আৰু লাহে ধিৰে গৰম দিন তাতে। খাব মন নাযায় সোনকালে।
হয়, হয় পথাৰৰ পৰা আহি ভাগৰো লাগে চাগে সেইটো কাৰণ দেৰি হয় ভাতটো খোৱা।
হয়, ভাগৰ লাগে যিমান যি হ'লেও দিনতটো আপোনাৰ মাটি ৰুই থাকিব লাগে ন।
হয়।
ভাগৰ লাগে অকণমান লাহে ধিৰে বনায় সেইবাবে।
হয়, হয়, আপোনালোকে উম খেতি পথাৰত কিমান মাটি ৰুইছে বাৰু?
আমাৰ বৰ্তমান বেছিও নাই আমাৰ মাটি দুবিঘামান আছে। ৰোওঁ আৰু।
হয়, হয়।
বাকী আহিবচোন কেতিয়াবা গাঁৱলে চাই যাবহি ভাল লাগে।
হয়, হয়। নিশ্চয় যাম, আপোনালোকৰ তাত উৎসৱ পাৰ্বণ ভাৱ যেনে ভাওনা ৰাস হয় নাই বাৰু?
অ', হয়, হয় আমাৰ ভাওনা হয় ৰাস হয়। এতিয়া আপোনাৰ আঘোণত আমাৰ ৰাস পাতি আমাৰ গাঁৱতে পাতো আমি আমিবিলাকেই পাতো।
হয়, হয়, ৰাসৰ বিষয়ে কিবা অকণমান ক'ব পাৰিব নেকি মোক?
অ', হয় কিয় নকম নিশ্চয় কম আপোনাক। উম আমাৰ আঘোণ মানৰ পৰাই আমাৰ ৰাস মানে আৰম্ভ হয় ৰাসটো আঘোণৰ পৰাই আমাৰ আৰম্ভ হয়। আহ আপোনাৰ এইটো কৃষ্ণ ৰাধা এনেকে শিশু লীলা সকলোবোৰ আপোনাৰ জন্মৰ পৰা আৰম্ভ কৰি গোটেই সকলোখিনি দেখুওৱা হয়, ডাঙৰলৈকে ৰাস লীলালৈকে।
অ', হয়।
আমি মানুহক দেখাওঁ তে কেনেকে আপোনাৰ জন্মৰ পৰা আৰম্ভ কৰি কি হ'ল কি নাই হোৱা তেওঁ শিশু লীলা ভাগ দেখাওঁ। মানে তেওঁ কৃষ্ণ জন্মৰ অৱতাৰটো কেনেকে ল'লে, আমি সকলোবোৰ আমি মানুহৰ আগত প্ৰদৰ্শন কৰো।
হয়।
অ', আমাৰ আঘোণ মাহৰ পৰা আপোনাৰ আমাৰ ৰিহাৰচেল যেনেকে আখৰা বুলি কয় আমি অসমীয়াত আখৰা।
হয়।
অ', আখৰাটো আৰম্ভ হয় আঘোণ মাহৰ পৰাই।
হয়।
আখৰা আৰম্ভ কৰি আপোনাৰ আঘোণ মাহৰ ভিতৰতে আপোনাৰ অলপ অলপ ঠাণ্ডা পৰে তেতিয়া।
হয়।
অ', আপোনাক প্ৰথম আপোনাক একদম প্ৰথমবাৰৰ পৰা বুজাই দিছো ৰাসৰ বিষয়ে।
হয়।
অ', আচলতে কৃষ্ণ জন্মটোৰ কেনেকৈ হয় কিয় তেওঁ কৃষ্ণৰ অৱতাৰ ল'ব লগা হয়, আপোনাৰ বসুমতী অ', কিবা অসুবিধাত পৰি-পৰিছিলে। অসুবিধাত পৰাৰ কাৰণে বসুমতী গৈ আপোনাৰ ব্ৰহ্মাৰ ওচৰত কান্দি কান্দি তেওঁ অসুবিধা বোৰৰ কথা ব্যক্ত কৰে। তাৰপিছত অ' ব্ৰহ্মাওঁ মানে সেই অসুবিধাটো আপোনাৰ কৰিব মানে হেৰি কৰিব নোৱাৰে।
হয়।
তাৰ পিছতে গৈ আপোনাৰ তেনেকৈ শিৱৰ ওচৰত যায়। শিৱৰ ওচৰৰ পৰা গৈ যেতিয়া নাৰায়ণৰ ওচৰত যায়। তেতিয়া নাৰায়ণে তেতিয়া সেই অসুবিধাটো
অ', সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁ কৃষ্ণ অৱ কৃষ্ণ ৰূপে অৱতাৰ লৈ আপোনাৰ দৈৱকীৰ উম গৰ্ভত
হয়, হয়, শ্ৰীকৃষ্ণ জন্ম হয়।
আমাৰ সেইখন আপোনাৰ অনন্ত সজ্যা বুলি কয় আমি তেনেকে দেখাওঁ অনন্ত সজ্যা বুলি। সেইখন অনন্ত সজ্যা বুলি কোৱা হয়। প্ৰথম প্ৰথম আমি অনন্ত সজ্যা দেখাওঁ।
হয়।
তাৰপিছত আপোনাৰ আহিব কংসালয়
হয়
ইয়াত আহিব আপোনাৰ কংসই প্ৰথম দৈবকী আৰু বসুদেৱৰ বিয়াৰ পৰা আমি দেখাওঁ
হয়
অনন্ত সজজাৰ পিছত, আপোনাৰ দৈৱকী বসুদেৱক যেতিয়া কংসই বিয়া পাতি যেতিয়া লৈ যাব ধৰে তেতিয়া আকাশবাণীয়ে কিবা হুংকাৰ দিয়ে যে কংসক কয় যে তোমাৰ অষ্টম সধানে তোমাক মাৰি পেলাব তোমাক মাৰিব অ', তেতিয়া আপোনাৰ হেৰি কং হয় আপোনাৰ দৈৱ্যকী আৰু বসুদেৱক কাৰাগাৰত ভৰাই থৈ দিয়ে।
হয়
তাৰপিছত আপোনাৰ তেনেকে এটা, দুটা, তিনিটা চাৰিটাকে আপোনাৰ সাতটা সন্তান আ, মাৰি পেলোৱা হয়।
হয়
উম, কংসই মাৰি পেলাই।
হয়
আচলতে তেওঁ প্ৰথমখন তেওঁ মাৰিব নিবিচাৰিলে নিবিচাৰিছিলে কাৰণ তেওঁকতো অষ্টম সন্তানে মৰা কথা আছিলে কিন্তু তেওঁক মাৰিব বি বিচৰা নাছিলে, এই নাৰদ - নাৰদ তে আহি তেওঁক কংসক ক'লে যে প্ৰথমেই অষ্টম অষ্টমেই প্ৰথম
হয়
তেওঁ হয়তো প্ৰথম সন্তানৰূপেও জন্ম ল'ব পাৰে
হয়, হয়
গতিকে সেইবাবে তেওঁ এক এটা দুটা কৰি তেওঁ সাতটা সন্তান মাৰি পেলালে যেতিয়া অষ্টম সন্তানটো জন্ম হ'ল অষ্টম সন্তানটো কৃষ্ণ ৰূপে জন্ম ল'লে
হয়
নাৰায়নে
হয়
তেতিয়া শিলাবৃষ্টি হৈছিলে
উম,
বহুত শিলাবৃষ্টি হ'ল আপোনাৰ যিবিলাক পোহুৰী আছিলে পোহৰিবোৰ টোপনিত সৰি পৰিলে
হয়
তাৰপিছত আপোনাৰ কাৰাগাৰৰ যিখন দৰ্জা দৰ্জা খনত নিজে নিজে খোল খাই গ'ল খোল - খোল খাই যোৱাৰ পিছত আ, বসুদেৱে তেওঁক লৈ গ'ল নন্দ ঘৰলৈ
হয়
নন্দৰ ঘৰলৈ নিয়াৰ পিছত
উম,
উম, নন্দ ঘৰত দি থৈ আহিলে তেওঁক এ তেতিয়া বহুত আপোনাৰ খিলাবৃষ্টি হৈছিলে আৰু বিজুলী ঢেৰেকণীৰ পৰা ধৰি লৈ আপোনাৰ বহুত বৰষুণ হৈছিলে
হয়
তেওঁ এখন নদী পাৰ হৈ গৈছিলে আৰু যিহেতু তেওঁ নাৰায়ণে অৱতাৰ হিচাপে কৃষ্ণ অৱতাৰ হিচাপে নাৰায়ণ জন্ম লৈছে সেই কথা গতিকে তেওঁ এডাল হাপে
হয়
সাপে তেওঁ বসুদেৱৰ গাত বৰষুণ নপৰিবৰ বাবে এডাল সাপে তপ লৈ গৈছিলে আৰু লগত আপোনাৰ এটা শিয়াল গৈছিলে
হয়
আমি এইবিলাকেই আমি প্ৰদৰ্শন কৰোঁ মানুহৰ আগত তাৰপিছত আহিব আপোনাৰ এতিয়া নন্দ ঘৰত থৈ আহে তাৰপিছত আমি দেখাওঁ নন্দালয়
হয়
নন্দালয়তটো আচলতে বহুত ভাল লে আপোনালৈ আপোনাৰ কৃষ্ণ যেতিয়া সৰুকালৰ পৰা আমি দেখাওঁ কৃষ্ণ হয় কওক
মই এবাৰ ৰাস চাইছিলো বাৰু ভালকে ৰাস খন বুজি নাপ পালোঁ সেইকাৰণে আপোনাক সুধিছোঁ আৰু
অ নিশ্চয় নিশ্চয় আহ আহিব আকৌ কেতিয়া আমাৰ এইবাৰ ৰাস পাতিম নহয় আপোনাক নিমন্ত্ৰণ জনাবপুনি আহিব
হয় হয় আপুনি এতিয়া নন্দালৰ বিষয়ে কৈ আছিলে কওকচোন
অ তাৰপিছত আপোনাৰ প্ৰথম শিশু কালৰ পৰা আমি নন্দালৈ দেখাও ন নন্দালয়ত এটা শিু শিশু কৃষ্ণটোৱে তেওঁ কৰা উৎপাতসমূহ আহ তেওঁ কেনেদৰে চুৰ কৰিছিলে তাই তেওঁ কেনেদৰে মানু মানুহক অশান্তি কৰিছিলে কেনে আমি আচলতে সেইবিলাক দেখাওঁ মানুহৰ ঘৰত গৈ মাখন চুৰ কৰি খায় আমি সেইবিলাক দেখাওঁ সেইবিলাক দেখাই আপুনি তেনেকে আপোনাৰ নন্দালয় ভাগ আমি দেখাই দিওঁ দেখুৱাই তাৰপিছত আহিব আমাৰ শিশুলীলা
অ হয় হয়
নন্দালাভাগ দেখুুৱাৰ পিছত শিশুলীলা যে কৃষ্ণ অকণমান ডাঙৰ হৈছে ডাঙৰ হৈ কৃষ্ণ গৰু চৰাবলৈ যায় গৰু চৰা চৰাবলৈ গৈ আপোনাৰ অঘা সুৰ বকা সুৰ এনেকৈ অসুৰবিলাকক যে বধ কৰায় সেই সেইবিলাক আমি দেখাওঁ কেনেকে অসুৰবিলাকক লগ পায় কেনেকে তেওঁলোকক বধ কৰে।
হয়
আমি আমি সেইবিলাক দেখাওঁ।
হয়
তহঁত তাৰপিছত শিশু লীলাৰ পাছত যেতিয়া কালিয়া দমন নাক দংশন কৰা কালিয়াদমন না নাগভাগক আপোনাৰ পঠাই দিয়া। আমি আমি আমি সেইবিলাক দেখাওঁ তাৰপিছত আহিব আমাৰ মহাৰাশ।
হয়
মহাৰাস মহাৰাসটো এনেকুৱা মানে আপোনাৰ আ কৃষ্ণ অলপ ডাঙৰ হয়। কৃষ্ণ ডাঙৰ হৈ গোপীসকলৰ লগত লীলা কৰে, আমি আমি আমি আমি সেইবিলাক দেখাওঁ।
উম
উম। আহিব আপুনি ৰাস চাবলৈ। এইবাৰ আপোনাক নিমন্ত্ৰণ জনাম।
হয়, হয়। পিছে আপোনালোকৰ গাঁৱত গৰমটো পৰিছেনে নাই বাৰু?
তাম। পৰিছে পৰিছে বহুত গৰম।
হয়। আমাৰ চহৰত টো নকবই আৰু গাড়ী-গুৰা চলি, গছ-গছনি কাটি একদম পুৰা বিল্ডিং বনে অট্টালিকা অ', মোৰ মোৰ ভুল হৈ গৈছে। মই ইংলিছ ৱৰ্ড এটা কৈ দিছোঁ।
অ, নাই। নাই। একো নাই। মই বুজি পাইছোঁ বাৰু। আচলতে আজিকালি মানুহ বিলাকে সেটো বুজি নাপায়। গছ-গছনি ৰুব লাগে। উম, তেতিয়াহে প উম প্ৰকৃতি হ'লেহে আমি জীয়াই থাকিব পাৰিম। হয়নে নহয়?
হয়, হয়।
অ, গছ-গছনি ৰুব লাগে। যিহেতু গছ-গছনি কিয় ৰুব লাগে, কাৰণ আমি গছ-গছনিৰ পৰা আমি মেইন বস্তু ভাগেই পাওঁ। কি পাওঁ? আমি অক্সিজেন পাওঁ। আ মানুহ বিলাক আছ আজিকালি চহৰত থাকি, আজিকালি গোটেই গছ-গছনিবিলাক কাট টিবলে হয়। আপুনি আচলতে এবাৰ আমাৰ গাঁৱত আহিব, গাঁৱত আহি আপুনি উপভোগ কৰিব দে খিব, গাঁৱৰ পৰিৱেশটো দেখিব। গছ-গছনি এই গৰমত এতিয়া, গছ-গছনিবোৰ যে মানুহে কাটি পেলাই। এই গৰমত আমি গছ, গছে আমাক কি দিয়ে? ছাঁ দিয়ে।
ছাঁ দিয়ে, হয়।
অ, গছৰ তলত বহি এই গৰমৰ দিনকেইটা গছৰ তলত বহি আ, লগৰ এজনৰ দুজনৰ লগত আড্ডা মৰা।
হয়।
আম, গছৰ তলত বহি অ, ইটো সিটো বস্তু খোৱা।
হয়। হয়। আপোনালোকৰে ভাল আৰু। হেল্ল'।
অ, হয়। আহিব আপুনি, এবাৰ উপভোগ কৰিবলৈ আহিব গাঁও। আ, কেনেকুৱা পৰিৱেশ। গাঁৱত কেনেকুৱা, কেনেকে কেনেদৰে থাকে মানুহ। আচলতে গাঁৱত আমাৰ মানুহবিলাকৰ মৰমবোৰ বহুত বেছি।
হয়। হয়। আমাৰ চহৰত সেইটো নাই আৰু নিজৰ ওপৰতে ব্যস্ত থাকে আৰু।
অ, নিজৰ কাম। হয়, আজিকালি মানুহে কামৰ ওপৰতো ব্যস্ত থাকিব লাগে। কিন্তু উ
ইমানকে মানুহ, ইমান ব্যস্ততাৰ মাজত সোমাই যাব নালাগে যে নিজক সময় দিব নোৱাৰে।
হয়। হয়। পিছে আপুনি বিয়া-বাৰ পাতিলেনে বাৰু?
অ, হয়। মই বৰ্তমান বিয়া পতা নাই বাৰু।
হয়, হয়।
অ, মই এতিয়া ডেকা হৈছোঁ। লাহে-লাহে ঘৰৰ ইটো সিটো কাম কৰিব লগা, পাতিম লাহে-ধিয়ে। এ সময় আছে, সময় আছে, বিয়ালৈ সময় আছে।
হয়, হয়।
অ' বাকী খোৱা-বোৱা কিমান আগবাঢ়িছে?
খোৱা-বোৱা মানে খাব হৈছে আৰু। আপোনাৰ লগত কথা পাতি আছোঁ কাৰণে মই ভাতটো খোৱাগে নাই।
অ, ভাতটো বা কিহে চে মায়ে।
উম, ভাতটো আপোনাৰ আজি মাংসৰে।
অ আচ্ছা। মাংস আছে ন'। অ, হয়। হয়। আপোনালোকৰে ভাল। অ, আমাৰ গাঁৱলীয়া। উ, আমে আলু তেনেকৈ দালি বনাই, আমাৰ ঢেঁকীয়া ভাজি গাঁৱলীয়া যিবিলাক শাক।
হয়।
আমাৰ গাঁৱলীয়া শাক। এতিয়া বৰ্তমান আপোনাৰ কঁঠালৰ দিন। এতিয়া গৰম দিনত কঁঠাল খুব খায় মানুহে। এ আমি আমি আচলতে আলু এতিয়া ব্যৱহাৰ নকৰোঁ। আমি কঁঠাল গুটি ব্যৱহাৰ কৰোঁ।
হয় হয়।
কঁঠালগুটি আচলতে টাউনত আপোনালোকৰ দাম বহুত চাগে।
হয় হয়। আমাৰ তাতটো উম, বহুত দাম।
আমাৰ এতিয়া গাঁৱত আপোনাৰ কঁঠাল গুটি এনে পায়। মানে কঁঠাল মানুহৰ ঘৰে ঘৰে কঁঠাল থাকে। আপোনাৰ গৰমতে গছৰ তলত বহি কঁঠাল খোৱা, আকৌ ৰাতি সেই